কি কৰি আছা?
এ এনেই আছো তুমি?
মই এনেই আছো দিয়া ভাত ৰান্ধিছা নে?
নাই ৰান্ধিম হে আমি আকৌ দেৰিকে খাওঁ যে অলপ
অ মই ৰান্ধিছো হে প্ৰায় শেষে হব।
হয়
বজাৰত গৈ পা ৰৌ মাছ আনিছিলো আজি।
হয়
ৰৌ মাছকে বনাইছো বিলাহী দি।
অ মই আকৌ আজি হেৰি দিলো মই আজি ঔটেঙা ঔটেঙা কি কয় মাছ পুঠি মাছ।
অ ঔটেঙা কি?
পুঠি মাছ ঔটেঙা পুঠি মাছে বনাইছো
অ
কালি আকৌ অহাকালি গাঁজ টেঙাই আৰু মাছে বনাম গাঁজ যে বাঁহৰগাঁজ অ কাটিছো কালি
এ এইটো বতৰটো গাঁজ টেঙা খাব বৰ ভাল লাগে।
তেনেকে খাও হেৰি নহয় আপুনি খাইছে নে নাই সেইটো কওঁক?
মই খাইছো মই গাঁজ টেঙা আচাৰ বনাইছো তাৰপিছত গাঁজ টেঙা এই পান মানে পানী দি পেলাইও থৈ দিছো যে টেঙা বনাই যে সেইটোও বনাইছো। তাৰপিছত আচাৰ
অঁ কওকচোন হয়।
আচাৰ খিনি মানে মই মানে প্ৰায় খাই শেষেই হৈছে অলপমান আছেগৈ বাকী আৰু
হয় হয়।
মানে খাই ভাল পায় যে ঘৰত।
অ।
গোটেইখিনিয়ে খাই যে ঘৰৰ গোটেই প্ৰত্যেক মেম্বাৰে খায়।
হয়
সেইটো কাৰণে মানে গাঁজ টেঙা খিনি মানে বেছি দিন নাযায় আচাৰ খিনি এই টেঙাটো মানে অকণমান উম চেণ্টোৰ কাৰণে সিহঁতে অকণমান খাব টান পাই যে
হয়!
সেইকাৰণে, টেঙাটো মানে, বেছি দিন থাকে।
আকৌ অলপমান বনাম বুলি ভাবিছোঁ! অকমান জ্বলা দি মানে, এ, বেছিকে বনাই থৈ দিম, বুলি ভাবি আছোঁ!
হয়!
এইখিনি শেষ হৈ লওঁক, তাৰপিছত বনাম।
হয়, হয়! মই আকৌ, গাঁজ টেঙা কি কৰোঁ জানে! গাঁজ টেঙাটো মই যে, পানীত তিয়াই থৈ দিওঁ। গাঁজ টেঙা আৰু মানে, এই নিমখ নিদোঁ। তাৰপৰা উ, উলিয়াই আনি থৈ অকমান তেল দিওঁ, সেই একদম পান পইতা ভাত-পইতা ভাত। মানে, পানী দিয়া ভাত। নহ'লে একদম গৰম-গৰম ভাতৰ লগত খাই মই, ইমান ভাল পাওঁ নহয়! আমাৰ গোটেই আমাৰ গোটেই পৰিয়ালটোৱে মানে, একে সকলো সদস্যই খাই ভাল পায়। আপোনালোক আপুনি কেনেদৰে বনাই? আপুনি মানে, পানীত থৈ, তিয়াই থৈ দিয়া গাঁজটো, কেনেদৰে বনাই খায়?
মই গাঁজটো মানে, সেইটো মানে, কেনেকে খাওঁ! কেতিয়াবা, মাছ দি বনাই খাওঁ। মাছ দি খালে, গোন্ধটো ভাল লাগে। কেতিয়াবা, দালিত দি খাওঁ, সেইটোও ভাল পাওঁ! তে মাছ দি। খালে মানে, ভাল লাগে, মাছে মানে, গাঁজ টেঙা দি খালে মানে, তাত টেষ্টিটো বেলেগ।
হয়, হয়।
মানে, মানে, চেন্টটো মানে, ওলাই যাই, খাই মানে সুন্দৰ লাগ লাগে মানে, বহুত টেষ্টি লাগে!
হয়, হয়।
বা যা নহওঁক
হয়!
ভালে-ভালে দিন বিলাক গৈ আছে।
গৈ আছে, নিশ্চয় গৈ আছে, আপোনালোকৰ।
আমাৰো গৈ আছে, দিয়া। ভগৱানৰ আশীৰ্বাদত, দিনবিলাক ভালে-ভালে পাৰ হৈ, গৈ আছে। কোনো প্ৰব্লেম নাই। ধুনীয়াকে মানে, ভালে-ভালে সকলোৱে আছোঁ। বহুত দিনৰ মূৰত ফোন কৰিলা! সেইটো কাৰণে মানে,
ভাল লাগিলে!
ভা অ'! ভাল লাগিল, কথা পাতিও ভাল লাগিছে।
হয়! এতিয়া, এতিয়া কথা কওঁ, সেৰি নহয়, আজি বতৰটো সেই তেনেকুৱা। আমাৰ চাইডে ফৰকাল নহয় যে, আমাৰতো ডাৱৰীয়া হৈছে। সেই আজি বৰষুণ আহিব যেন পাইছোঁ, ৰাতি।
অ'! কোৱা? শুনি আছোঁ।
আজি বতৰতো বৰষুণ আহিব যেন পায় আছোঁ, মই! মেঘে গাজি আছে নহয়। মানে? গৰজী আছে। তাকেই! আপোনালোকৰ চাইডে, বানপানী হয়নে নহয়? আপোনালোকৰ সেইফালে? আমাৰ ফালে, আকৌ বানপানী নহয় যদি, কেতিয়াবা মাজে-মাজে পানী বেছি হয় বাৰু কেতিয়াবা কাৎচিৎ। মই যে বানপানী খুব ভাল পাও। হয়, হয়, বানপানী যে একদম মাছ মাৰিব মই যে একদম চোতালত যে একদম ৰাস্তা পৰা চোতালৰ লৈকে একদম ধুনীয়াকে জাল এখন দি নতুন জাল ধুনীয়াকে দীঘলে-দীঘলে ধুনীয়াকে জাল দিওতে ডাঙৰ পৰা সৰু বিভিন্ন ধৰণৰ মাছ আহিল
অ
গৰৈ, কাৱৈ এইবিলাক ইমান খালে আৰু এইটো কথা আমাৰ মানে কি হয় পুখুৰীটোত কাৱৈ মাছ আছে যে কাৱৈ মাছে বৰষুণ দিলে মাছৰ উজান নাই সেইটো ৰাস্তাদিগি পিক পিক বগাই থাকে। কাণ বজাই থাকে, আহিব বৰষুণৰ দিনত আহিব দুটা কাৰণত হৈ যাব মই যে একদম কাৱৈ মাছ যে একদম বৰ বৰষুণ দিয়া সময়ত মই ছাকি ছাতি এটা লৈ ৰখি থাকো গুটলি ডাল লৈ আহি পুৰি খাই বহুত ভাল পাওঁ, মই যে ফ্ৰাই কৰি খাই, তেলত বনাই খাই বা তৰকাৰী বনাই মই যে মানে কি কৰি ভাল পাওঁ জানে? কাৱৈ মাছটো পুৰি লও পুৰি লৈ তাৰ কাটা খিনিও গুচাই লও গুচাই লৈ আঁতৰাই লৈ তাৰ কাৱৈ মাছৰ মূৰটো একদম বহুতেই কয় ভাল পায়, মই একদম বেয়া পাওঁ কাৱৈ মাছৰ খালি অকল মানে মানে পি কিন্তু মানে ধৰ কাটা আৰু মূৰটো বাদ দি গাটো বাদ দি সেইখি একদম নিমখ জলকীয়া ধুনীয়াপাত নহলে বঙালী পাত দি একদম গুৰা জলকীয়া হওক বা কেঁচা জলকীয়াই হওক বা আদা একদম দি লৈ তেল অলপ বেছিকে দি পিটিকা কৰি খাই যে মোক ইমান ভাল পাওঁ নহয় মোৰ চৰুখিনিয়ে দিয়ে গোটেই ভাত খিনি মই খাব পাৰো ইমান ভাল পাওঁ। আপুনি ভাল পায়নে?
পাওঁ নোপোৱা নহয় সকলো সময়তেতো সেইবোৰ খাব নোৱাৰি। সময়ো কথা থাকে এতিয়া কৰ্মব্যস্ততাৰ মাজত থাকা যায়।
হয় হয় আৰু স আৰু সকলো সময়তে সেই বস্তুটো পোৱা নাযায়। নহয় জানো তে‌ আপুনি কেনেদৰে বনাই খাই কওকচোন কেতিয়াবা যদিও খায় আপুনি কেনেদৰে বনাই খাই কওকচোন? হেল্ল
অহ শুনিছো বাৰু এতিয়া শুনাচোন মই কও
আপুনি কেনেদৰে ব আপুনি কেনেদৰে বনাই হয় হয় কওকচোন
খাদ্য তালিকাখন শুনি ভালেই লাগিল। কেনেকে খালা গম পালো বহুত ভাল কথা খাব লাগে তেনে কেই নহয় জানো আমাৰ মানে থলুৱা খাদ্য বিশেষকে পোৱাত পিতিকা বিলাক আজিকালি মানে গাও বিলাকত গেছৰে মানে গোটেই মানে মানুহ খিনিক শেষ কৰি পেলাই আছে মানে কম দিনৰ ভি সময়তে কম সময়ৰ ভিতৰতে ৰান্ধি শেষ কৰিব বিচাৰে যে সেইটো কাৰণে খৰিটো মানে ব্যৱহাৰ প্ৰায় মানুহে নকৰেই।
হয়
তহঁতৰ তাত যদি সেইটো হৈছে ভালেই কথা ন অ আমিও মানে সেইটোয়ে বিচাৰো কাৰণটো গেছত ৰান্ধি খোৱাতকৈ খৰিত যদি ৰান্ধি খাই টেষ্টিটো বেলেগ হয়।
হয়, হয়।
সেই টেষ্টিটোৰ কাৰণে মানে, আমি মানে আগতে আমি, আমি ককাহঁতৰ লগত যেতিয়া আছিলোঁ।
হয়, হয়।
ককা-আইতাহঁত যেতিয়া আছিলে, কি ধুনীয়াকে তাৰমানে, উম, আলু-পিতিকা, আলু পুৰি পেলাই পিটিকা বনাই খুৱাই, কিমান টেষ্টি লাগে, পুৰা আলু খাই। এতিয়া মানে, গেছত বনাই, বনাও যেতিয়া, সেই পিটিকাটো আমি খাবয় নাপাওঁ। তাৰ টেষ্টিটোৱে, নাইকিয়া হৈ গ'ল।
হয়।
পাতত দিয়া মাছ, কিমান ভাল লাগে, বাৰিষা চিজনৰ পাতত দিয়া মাছটো।
পাতত দিয়া মাছ। যে একদম, আপোনাৰ পাতল, পাতত দি যে তাত তাতে অকণ, আপোনাৰ হাতে খাই কিন্ত দেই, জলকীয়া দৰটো লৈ যে জল এতিয়া দি যে, তাতে যে পাত দি, তাৰপিছতে আপুনি দিয়ে যে ইমান মজা
মানে বেছি টেষ্টি কোনটো জানানে, এই হালধি পাতত দি পেলাই, কল পাতত দিয়াতকে এই হালধি পাতত দি পেলাই যে, খাই যে, সেইটো টেষ্টি মানে, আমাৰ ককাহঁতে খাইছিল যে, বহুত বহুত ভাল লাগিছিল, খাই মানে বহুত ভাল পাইছিলোঁ।
এ, হয়।
তাৰপিছত, আছিল
উম।
উম, মানে ভীমকল, পানী দিয়া ভাত দি পেলাই, ভীমকল দি খাই যে।
হয়।
অকমান নিমখ দি পেলাই মানে খোৱা দেখোঁ, আমাক দিয়ে, আমি আকৌ খাব বেয়া পাওঁ, ককাহঁতে আমাক মানে দেখুৱাই, দেখুৱাই খায় যে, আকৌ মাতে খাবলৈ, তাৰপিছত উম, মানে, ভাত এই গাখীৰত ভাত মানে, ভাতত মানে গাখীৰ লৈ পেলাই খায়। সেইবিলাক মানে, আজিকালি মানে ল'ৰা-ছোৱালীয়ে বুজিয়ে নাপায়। দিলেও নাখায়, আমিও অকণ টান পাওঁ, আগত খাইছিলোঁ, এতিয়া নাখায়, নাখায় মানে আমাৰো অকমান খাবলে ম'ন নাযায়। তথাপিও মানে, সেইটো টেষ্টটি কিন্তু, বেলেগ আছিল।
হয়, হয়, ঠিকে কৈছে, মইয়ো যে, আপোনাৰ হাতেদি কি বস্তু মানে বস্তু যে বনাই খাদ্য যে ইমান ধুনীয়াকে বনাই খুৱাইছিলে নহয়, কেবাদিনো বহুত মনত পৰে, কেতিয়াবা আকৌ ঘৰত, আপুনি যে ইমান ধুনীয়াকে বনাই নহয়। অ', কওঁ, মোৰ মাও কয়, হয়, হয় আৰু, হেৰি নহয় আপোনাৰ আৰু এটা কথা কওঁ, আপোনাৰ আপুনি যে, ঔটেঙা আচাৰ বনাই যে, ইমান মজা লাগে খাই নহয়।
বনাওঁ এতিয়া মানে, এতিয়া পাবলৈ নাই যে। সেইটোহে, আগত মানুহৰ ঘৰত ঔটেঙা গছ আছিল, এতিয়া মানুহৰ ঘৰত, ঔটেঙা গছে নাই।
হয়, হয়।
সেইকাৰণেটো, বনাব লগীয়া হ'লে, আমি টেঙাটো এভেলেভোল পাব লাগিব। আগত আমাৰ বাৰীতে আছিলে। দুই, তিনজোপা ঔটেঙা গছ আছিল, এতিয়া আমাৰ বাৰীতো নাইকিয়া হ'ল, গাঁওখনত মানে, বিচাৰিয়ে পোৱা নাযায় ঔটেঙা গছ। ঔটেঙা মানে, গছ থাকিলেহে টেঙা থাকিব, গছে নাই। মানে মানুহৰ এতিয়া জনবসতি ঘ'ন হোৱা লগে লগে
হয়।
মানে কি হৈ গৈছে গছ, গছনি কাটি নাইকিয়া কৰি দিছে।
হয়।
সেইটো কাৰণে মানে অকমান প্ৰব্লেমত পৰিছো, মানে থলুৱা খাদ্য মানে আচাৰ চাচাৰে হওক বা অন্যান্য কিবা কিবি খাব কাৰণে ন।
হয় হয়, এ ধৰি নহয় আগতে যে গৈছিলোঁ আপোনালোকৰ নিগনি আছিল নহয় জানো।
অ'।
এইবাৰ আপোনালোকৰ ঘৰত নি-নিগনি এতিয়া আছে নে নাই কওক চোন।
অঔ বা কিয় নাথাকিব।
হয়।
একে কাপোৰ কাটি শেষ কৰি দিছে।
হয়।
একো বস্তু নাথাকে টুকুৰা টুকুৰকৈ কাটি কিমান যে চুকে চুকে মানে উম ভৰাই থৈ দিছে ডেইলী চাফা কৰোঁ। চাফা কৰিলেও মানে আকৌ আহি কাটি ৰাতি থৈ যাই মনে ৰাতিপুৱা লৈকে বু বুটলি আকৌ পেলাই দিওঁ।
হয় হয়।
খং উঠি যায়গৈ মানে অৱস্থা শেষ কৰি পেলাইছে গম পাইছানে
হয় হয়
ইমান চেষ্টা কৰিছো কি ফান পাতিছো কিবা কৰিছো এই মানে মাৰিবৰ কাৰণে কিন্তু পাৰা নাই দুদিন মান নাইকিয়া হয় আকৌ আহে দুদিন মান নাইকিয়া হয় আকৌ আহে অ আও মানে বেয়াও লাগে জীৱ এটা মানে শেষ কৰিবৰ কাৰণে
হয় হয়
নহয়
দহ দহ
সকলোৱে এটা জীৱ আমি যেনেক কোৱা মানে জীৱ সিহঁতেওতো এটা জীৱ তথাপিও এতিয়া মানে অনিষ্ অনিষ্ট কৰে কাৰণে মানে উম মাৰিবৰ কাৰণে মানে বিচাৰো
ড ড ড ড ড